হেল্ল'।
হেল্ল'।
অ', মাততো শুনি পাইছেনে মোৰ ভাগৰ?
শুনিছো, শুনিছো।
অ', খবৰ কেনে? ভালনে?
খবৰ ভাল। তোমাৰ কোৱাচোন?
মোৰো ভালে, আছো দিয়া। এই গৰম পৰিছে আৰু টামতে ভালে-বেয়াই আছো আৰু। বাকী চাহ-তাহ খালা নাই? মই তোমাৰ এতিয়া ঘৰতে। উ, কলেজলে যাওঁ ঘত তে আছো আও কাম-বন কৰি মেলি।
অ'।
বাকী চাহ-তাহ খালা নহয়?
চাহ তাহ খালো অ' এই গৰম যিহে পৰিছে। ফেন-ফেন লগাই বিচনাতে লৈ শুই আছিলো।
অ', অ', অ' বাকী ঘৰত ভালনে?
ঘৰত ভালেই অ'। তোমাৰ কোৱাচোন মাহঁতৰ ভাল?
মাহঁতৰ ভাল আছে। তোমাৰ এতিয়া এই খেতি পথাৱ ফালে নামিছে আও লাহ লাহে, কঠীয়-চঠীয়া পাৰিছে আৰু।
বাইদেউ কি কই
আ-আছে, আছে বাইদেউহতো আছে বাও ভালেই। একেই এ ফেনৰ তলতে আও চব আও এতিয়া গৰম পৰিছে অকমান না আও কি হয় আগবেলা অকমান ৰ'দ দিয়ে নহয়
উ।
অ' পিছবেলা তোমাৰ বৰষুণ দিয়ে মানে বৰষুণ দিয়ে যদি তোমাৰ গৰমটো ভালকে হেই নহয় মানে। হেই তুমি বাহিৰত আছিলা নহয় তাত কেনেকুৱা গৰম? গম পোৱাই নহয় তাত
আৰে দিল্লীতটো এয়া আমা অসমতকৈ বহুত বেছি কম। তাত তোমা মোটামুটি নৰ্মেল হ'লেও তোমা থাৰ্টী আফতাৰ থাকে, থাৰ্টি তাত তোমা লাগি যায় ফৰ্টি এইট, ফিফটি। ইয়াতো জুলাই মাহ আহি আছে জুলাইটোত তাত ফিফটি ওৱান, ফিফটি টু, ফিফটি থ্ৰীলৈকে লাগিব।
অ' তাততোটো বহুত গম ন? আমাৰ ইয়াতো তোমাৰ অসমত ধৰা আমাৰ-আমাৰ এৰিয়াটো কথা কৈছো আমাৰ ইয়াত তোমাৰ হাইষ্ট টু হাইষ্ট গৈছে যদি ফৰ্টি নাইন মান গৈছে মানে।
ইয়াত ফৰ্টি এইট, ফৰ্টি নাইনে যথেষ্ট। তাত কিন্তু তোমাৰ মানে নৰ্মেল বুলি ক'বলৈ তোমাক ফৰ্টি ফাইভটো থাকিবই ইয়াত টেমপেছা।
অ' তাততোটো যথেষ্ট কষ্ট হয় ন? এত-আ এতিয়া ধয়া এ কৰ্মীসকল জোনবিলাক অলপমান হেইয়ত থাকে হেখিনি বেলেগ কথা। তা বাহি জোনবিলাক বাহিৰত কাম কৰা মানুহ সিহঁততো যথেষ্ট কষ্ট হয় ন মানুহবিলাক?
তাত অসমতো বহুত বেছি কম কিয়নো মানে অসমত তোমাৰ ধৰা গছ চছ বহুত আছে। অসমত জলবায়ুতো অলপ ঠাণ্ডা। ইয়াত পাহাৰীয়া এলে টা হয়তো।
অ' গছ-গছনিও আছে তো আ হয়।
বাহিৰত কি হয়, তাত তোমাৰ গছ-গছনটো বহুত কম মানে। অসমতকেতো বহুত গছ-গছনি কম। তাতে তাত চব তোমাৰ ইণ্ডাষ্ট্ৰিয়েল এৰিয়া। আৰু গাড়ী মট গাড়ী মটৰ বেছি, পলো চন বেছি হেকাণে মানে গৰমতটো বে উ।
পলিউচন বেছি অ'। অ' মাজতে শুনা-শুনি হেটো বোলে দেলহিত বোলে হেই তোমাৰ, এটো কি এয়াৰ ফিল্টাৰ লগাইছে। তাত এয়াৰ ফিল্টাৰে ক'ত কাম কৰিব। ইমান এখন হেই ঠাইত হয নহয়? তাত নিৰ্দিষ্ট ঠাইত এ-এয়াৰ ফিল্টাৰ লগোৱাতো বেলেগ কথা। ইমান গোটেই এটা ডাঙৰ হেইয়ত এয়াৰ ফিল্টাৰে কামটো নকৰে ন।
তাত ইণ্ডাষ্টিবিলাক বহুত বেছি যে হেকাণে এয়াফিল্টাৰ লগালেও মানে কাম পলিচনটো হ'বই। ইমান বৃহত্ত এটা এলেকাত। কভাৰ কৰিব নোৱাই।
অ', সেইটো-সেইটোৱে কৈছো। অ', এ এতিয়া তোমাৰ সেই পলিউচন, গৰম সেইখিনিয়ে তোমাৰ ধৰা এতিয়া এ তোমাৰো দিল্লীত বহুত আছে ন কিবা-কিবি বস্ত, হেৰি বিলাক আহ ধৰা তোমাৰ আগ্ৰাৰ পৰা আগ্ৰা, তাজমহলৰ পৰা ধৰি লটাছ টেম্পুল পৰা ধৰি ধেই আছে ন সেইবিলাকত কিবা হেৰি হৈছে নি? এফেক্ট? এফেক্ট কৰিছে নেকি এইবিলাকত?
তাত তেনেকে এফেক্ট নপৰে, মানে কেলে সেইবিলাকটো তোমাৰ তাজমহলতটো বহুত বছৰ আগতে বনাই থাকে। তাততো আৰু তোমাৰ গোটেইখিনি পাথৰে মেইন বস্তু পাথৰে আছে।
অ' নহয় নহয় মানে তোমাৰ মই শুনিবলৈ পাইছিলো মানে পঢ়িছিলো মানে আৰ্টিকুল এটা দেই। ধনে তোমাৰ সেই এচিড বস ষূণ হয়-হয় যায় দেল্লীত। মানে তোমাৰ সেই এচিত বৰষুণ আৰু তেনেকুৱা কিবা কিবি মানে কিবা এই মাৰ্বল পাথৰ বিলাকক মানে কিবা চামনি পৰি গৈছে বুলি কোৱা শুনিছিলো। এনেকুৱা ধৰণৰ কিবা ধৰণৰ মানে বৰষূণ বিলাক।
এচিড-এচিড বৰষুণটো হ'লে এইটো তোমাৰ নৰ্মেলকৈ অসমতো হয় কিন্তু তাত মানে পলিউচনটো বেছি কাৰণে এচিদ বৰষুণটো পৰা লগে লগে দাগ টো বেছি বহি গুচি যায়।
অ', অ', সেইটোৱে আৰু কথাখিনি আৰু।
দাগটো যেতিয়া বেছিকে বহি দিছিলে সেইটো সিহঁতটো মানে হিচাপ মতে সিহঁতে চাফা কৰে আৰু। কিন্তু মানে উম। এক বছৰত উ এক বছৰত মানে চাফা কৰিব তেনেকুৱা কথা নাই। কিন্তু মানে বেছি লেতেৰা হোৱাত মোক দেখিলে সিহঁতে চাফা কৰে আৰু। প্ৰত্যেক বিলাক বস্তু মানে লিমিটত ৰাখে।
হয়, হয়, হয় বাৰু। এই এতিয়াততো তোমাৰ তাতো প্ৰদূষণ যথেষ্ট বেছি হয় নাই?
উম।
অ, এতিয়াতো মইতো শুনা মতে আমাৰ ইয়াত বোলে যিমান খিনি আমি হেৰি কৰো। ত আমাৰ তাতকে বহুত আয়ুস মানে তোমাৰ ধৰা মানুহৰ সেইখিনি স্বাস্থ্যৰ অৱনতি যথেষ্টখিনি ঘটে বোলে দিনটোত।
সেইটো হয়েই। তাত, তাত জলবায়ু টো অসমতকে বহুত বেছি বেলেগ।
বেলেগ অহ '। হয় সেইখিনি কথাটো বাৰু। হেৰি নহয় আমি তোমাৰ মই ভাবিছো ছিলো দেই এতিয়াু তুমি যে তাত ঘূৰিলা ন এই জুনখিনি ঠাইত ঘূৰিল
উম।
আমি ভাবিছিলো তোমাৰ সেই আমি গম বন্ধত যাম নেকি সেইফালে মানে। এ, তোমাৰ তাজল এই তাৰ পৰিৱেশটো কেনেকুৱা তাজমহলতো মতে অকমান ভালেই হ'ব লাগে তোমাৰ ধৰা কাষে দিন মানে অলপ, অলপ আঁতৰেদি দি হলেও হে, নদী বৈ বৈ যোৱা নাই জানো।
আগ্ৰা আগ্ৰত আগ্ৰা বা তাজমহল ফুৰিবলৈ গলে মানে বছৰত তোমাৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ এই তিনটা মাহত যাব লাগে, তিনিটা মাহত মানে জলবায়ু আমাৰ অসমত যেনেকুৱা প্ৰভাৱ থাকে। বাহিৰতত এ ঠিক তেনেকুৱা পৰিৱেশে থাকে। তাত তুমি অসমত যদি তুমি অক্টোবৰ নৱেম্বৰ মাহ যদি তুমি টি চাৰ্ট পিন্ধি ফুৰিবা পাৰা বাহিৰতো তুমি টি চাৰ্ট পিন্ধিয়ে ফুৰিব পাৰা কিন্তু জুন জুলাই মাহত গ'লে তাত গৰমৰ গৰমটো বহুত বেছি হ'ব অসমতকে আৰু তুমি অসম অসমৰ পৰা গৈ পেলাই তাৰ জলবায়ুৰ লগত তুমি একেদিনাই খাপ খাই যাব নোৱাৰো। একে দিনা খনে খাব খাই যাব নোৱাৰিবা।
হয়তো মানে বেমাৰ হ'ব পাৰে হয় নহয়।
বেমাৰ হোৱাটো হাণ্ড্ৰেড পাৰ্চেণ্ট আজি মানে জলবায়ুটো চেঞ্জ হৈ যাব পানীটো চেঞ্জ হৈ যাব। আৰু তাত খাদ্য চেঞ্জ হৈ যাব। তিনিটা বস্তু চেঞ্জ হৈ যোৱাৰ লগে লগে তিনিটা বস্তু চেঞ্জ হৈ যোৱাৰ লগে লগে তোমাৰ মানে বেমাৰটো অট'মেটিকেলি হৈ যায়। সেইকাৰণে যদি অক্টোবৰ নৱে নৱেম্বৰ, ডিচেম্বৰ মাহত যোৱা হয় তেতিয়া তোমাৰ জলবায়ুতটো প্ৰায় ঠিকে থাকে খাদ্য পানীত ইমান প্ৰভাৱ নপৰে। তেতিয়া তোমাৰ মানে ঘূৰা ফুৰাত অকণ সুবিধা হয়।
তাকে সেই নহয় মই তোমাক সুধি লৈছো মানে আমি মানে একেবাৰে থিৰাং কৰা নাই কিন্তু মই তোমাৰ ডিটেইলছ খিনি লৈ লৈছো মানে আমাৰ মন এটা আছে যোৱা নাই ন আজিলৈকে।
উম।
গতিকে আমি স সেয় সেইফালে যোৱা কথা আছিলে সেইকাৰণে সুধিছো মানে তোমাৰ কথাখিনি। তুমি যিহেতু গৈছা ন সেইে গতিকে তেনেহলে মানে কি হয় তোমাৰ যোৱা হয়।
যদি তুমি সিফালে যাবলৈ বিচৰা জুলাই আগষ্ট মাহত নগৈ পেলাই তুমি তোমাৰ মানে এটা সময় উলিয়া অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ মাহত যদি তুমি যোৱা তেতিয়া মেইনলি গোটেইখিনি বস্তু তুমি একেলগে চাব পাৰিবা। এতিয়া যদি তুমি গৰম দিনত যোৱা তুমি একে একেটা দিনতে মানে গোটেই কেইটা বস্তু চাওঁ বুলি কলেও তুমি গৰমৰ পত গৰমৰ মানে হেৰিত তুমি চাব নোৱাৰিবা মানে। গৰমৰ প্ৰকোপত তুমি চাব নোৱাৰিবা।
দিল্লীত কি কি আছে তুমি কি কি চালা বাও।
এতিয়া মেইন দিল্লী বুলি কলে তোমাৰ কুটুমনা পাবা তাপা লাল লালকিল্লা, পাবা তোমাৰ লটাছ টেম্পুল পাবা
লটাছ টেম্পুল হয়।
চাবলগীয়া বস্তু দিল্লীত মেইন কেইটামানহে আছে। কিন্তু দিল্লী পাঁচ কথা মেইন মেইন বস্তু। ধুনীয়া আছে।
অ অ তুমি তুমি
মানুহ এটা ক'লে তাজমহল কত আছে বুলি ক'লে নহয় যে মানে সেইটো ভাবে দিল্লীত আছে বুলি। কিন্তু এইটো দিল্লীৰ পৰা তোমাৰ আহ দিল্লীৰ পৰা সেইটো আহ ফ'ৰ কিলোমিটাৰ দূৰত আছিল
আছে অ আগ্ৰাত আছে।
দিল্লীৰ পৰা তোমাৰ আগ্ৰালৈ আঢ়ৈশ কিলোমিটাৰ আছে আঢ়ৈশ কিলোমিটাৰ আঁতৰতহে মানে অ আগ তাজমহলটো পাবাগে তুমি।
হয় হয় হয় তুমি তুমি এই গোটকেইটা ঠাই ফুৰিলা ন?
মই দিল্লীত থকা গোটেইকেইটা ঠাই ফুৰিছোঁ।
হয় হয় হয় কেনেকুৱা লাগিলে বাৰু ফুৰি?
ফুৰিবলৈ তাত সুবিধা আমাৰ অসমত কে যথেষ্ট উন্নতে মানে যাতায়ত ব্যৱস্থা
হয় হয়।
গোটেই তোমাৰ অসমৰ পৰা দিল্লীলে যিমান তিনি ভাৰা যাব সিমানখন ভাৰাত তাতকে কম পইচাত তুমি কাৰ্য আমাৰ অসমতকে উন্নত ত মানে আমাৰ অসমত যদি তুমি তোমাৰ অসম বাহিৰত মগাই পেলাইহে খাব লাগিব তাত তোমাৰ ভাল অলপ যদি থালি তোমাৰ এশ বিশ টকা তাত তুমি থালি পাই যাবা পঞ্চাছ টকাত।
অ হয় হয় হয় সেইখিনি তোমাৰ খাদ্য প্ৰকৰণৰ পৰা ধৰি গোটেইখিনি তোমাৰ অহা যোৱা পৰিবহনৰ পৰা ধৰি গোটেই খিনি সলনি হয় মানে। গতিকে তাৰ কাৰণে এটা প্ৰিয়েৰশ্যন লৈ যাব লাগিব ন ফুৰিৰ কাৰণে মানে তোমাৰ হয় ট্ৰেভেলিং টো ইমান একেবাৰে সহজো নহয় মানে গোটেই তোমাৰ গোটেই পৰিৱেশৰ লগতো কথা আছে। আও, আও সেই সেই, হয় হয়।
যদি তুমি বাহিৰত ফুৰিবলে যাম বুলি প্লেন কৰিছা কিন্ত প্লেনটো তুমি আগতে তুমি কোন কোন জেগাত ক'ত ক'ত ঘুৰিবা কিন্তু
হয় হয় হয়।
ক
তাকেহে তাকেহে তাকে হয় তাকে মই বোলো আজি ফোন এটা কওঁচোন বোলো খবৰ খাতি লওঁ আৰু আমি মানে এনেই প্লেন বনোৱা নাই মানে আমি হলপ মানে থিয়ং কৰিছিলো কিন্তু এটা গম পালো ন গতিকে গৰম দিনত নাযাওঁ তেনেহলে ভাল সময়। টা চাই যাম মানে সময়টো ভাল নহ'লেও তোমাৰ এম এছটো নুঠে ন কষ্ট পোৱা হ'ব।
ন মানে তুমি কন দনা ন তুমি গৰম দিনত ব শুনাটোত যদি তুমি উত্তৰব যোৱা তুমি এটা জেগাত কা এটা জেগাত তুমি আধা ঘণ্টাকে টাইম দিলো। মানে দুশৰ কিলোমিটাৰ ভিতৰত থকা যেনেিবা বস্তু আছে সেই একি আৰু অ আধাৰ থকা তমাম আমনি লাগিব।
হয় হয়!
যদি মানে গৰম দিনত যোৱা গক তুমি এটা নিৰ্দিষ্ট দিনত যমোৱা তুমি গোটেই দিনটোফতে প
হয় হয় হয় ঠিকে আছে বাৰু তাকে দিয়ানেহ আজছো বহু পাতিললো
আহ!
বহুত খিনি জানিবও পাৰিলো বাৰু সেই, অ বাৰু বাৰু
প্ৰব্লেম মোক কোৱা মই হহেলপ কৰিম।